হেল্ল'
কি কৰি আছিলা?
এয়া, জিকা কাটিছো, ভোল, একেলগে বনাম মাছৰ লগত তাৰছত অ', তাৰছত কাচকলো কাটিছো ফায় কৰিব লাগিব, কাচকল আছিলে দুটা
অ', ঘৰৰ নে?
এই পাছফালে আছিলে এজোপা, তাৰছত আও হ'ল দুদিনমান কাটি মেলি থৈ দিয়া, তাৰছত আও দুটাই আছিলে গৈ, তাকে বোলো ফ্ৰাই কৰি দিওঁ কাচকল।
কাচকলৰ চিপছ বনাই খাব পায় নহয়।
অ', চিপছ বনাই খায় নহয়, ভাল লাগে ন?
উম, ভাল লাগে। উম, আমাও হৈ আছে এ ভাত দালি বনালোঁ, কালি ৰাতিৰ মাংস আছিলে।
অ', কালি ৰাতিৰ মাংস। সেইকাৰণে সোনকালে খাই দিলো আও গোন্ধ ওলাব বুলি, অ'
আকৌ হেৰিও নাই, লাইনটো নাই, খায় কৈ লৈ বোলো বহি থাকোংগৈ, দুপৰীয়া বেছি গৰম হ'লে ঘৰত বহি থাকিব নোৱাৰিম নহয়।
অ', ৰ'দ দিছে নে কি?
ৰ'দ দিয়ে, আকৌ বৰষুণে ঢাকি আহে অকণমান।
বতৰটো বা কালি ৰাতিটো আমাৰ বৰষুণে পৰিলে বা কিন কিন কান কানকে।
আমাও পৰিছিলে।
এতিয়া অকমান ঠাণ্ডা পেলাই আছে, ইমান উৎকট গৰমতটো নাই।
অঁ', তেনেকুৱা গৰম নহয় হ'লেও ৰ'দটো ওলালে গৰম লাগি আহে। মানে সহ্য কৰিব পাৰা গৰম এটা হৈ আছে আও।
অ', অ'।
তেনেকুৱা নহয়
কি ছবি আঁকি আছে?
আৰ অঁ'
আৰ্টৰ কিবা অঁ', ডাঙৰ দাও আছে ঘৰতে, সেই তাক দেখুৱাই আছে কিবা।
অ', কিবা স্কুলীয়া কাম নে কি?
স্কুলীয়া অ', আৰ্ট স্কুলৰ।
হোমৱৰ্ক দিয়া নাই?
দিছে।
অ', এতিয়া গৰম বন্ধ আৰু
তাৰপিছত আকৌ গৰম বন্ধৰ প্ৰজেক্ট দিছে ধেই গোটেই ছাবজেক্টৰ। প্ৰতিটো বিষয়ৰ ওপৰত, সেইখিনি বনাবলৈ আছে। সেয়া উলিয়াই আনিব লাগিব কম্পিউটাৰ দোকানৰ পৰা। কালি তা সেই তেনেকে উলিয়াই আনিম বুলিয়ে গৈছিলোঁ বৰষুণৰ পৰা কৰিব নোৱাৰিলোঁ।
অঁ'।
খেতিৰ সঁজুলি নাঙল কিবা কিবি মানে এনেকুৱা
অঁ।
বনাই আনিবলৈ দিছে যে লিখি নিবলৈ।
মানে বনাই আনি লিখি লৈ যাবও লাগিব?
অঁ', নাঙলে কি কৰে, খেতিৰ সঁজুলি পাঁচবিধ অঁ'।
অ'
সে অ, কম্পিউটাৰৰ দোকানত ফটোখন উলিয়াই আনি বলে এফ'ৰ ছাইজৰ পেপাৰত লগাই তাৰ বিষয়ে লিখিবলৈ লাগিব। লিখিবলৈ জমা দিব লাগিব স্কুল বহিলে জুলাই, আগষ্ট পাঁচ তাৰিখে।
উম।
সেইখিনিও বোলো লৈ আহোঁ একে যাওঁতেই।
উম, কালি বজ কালি অ কালি বজাৰ কৰা নহলে নহয়।
উম, বৰষুণ পৰি থাকিলে যে।
আজি যাবা?
আজি যাব লাগিব।
উম, ভাত খালা এতিয়া দুপৰীয়ালৈ কি খাবা?
দুপৰীয়া বনাম আৰু কিবা যদি ঠাণ্ডা বতৰ হৈ থাকে ৰুটি-চুটি বনাম, বৰা চাউল আছে বৰা চাউলো বনাব পাৰো। যিকোনো জলপান হ'ব, ভজা চাউল আছে। সেয়াও সিজাই বোলে খাব পাৰি, এনেইতো খোৱা নহয়।
উম।
অকলে-অকলে কিনো খাম আৰু সিহঁতে স্কুল যায়ে গৈ মইহে থাকোঁ। আকৌ স্কুলৰ পৰা আহি ভাতেই খায়। উম, অকলে-অকলে খাব মন নাযায় ইহঁতে আহিলে ইহঁতৰ লগত খাওঁ কেতিয়াবা।
উম।
মাজু বউ সৰু বউ লগত।
উম, এইটো ভাত খাই পেলাই পাছফালে বহিয়ে আছেগৈ।
অঁ।
কি কৰিবা ৰাতিপুৱা খাই লৈছে আৰু।
অঁ, সিহঁতে সোনকালে খায়েই সদায় আজিহে আমি সোনকালে খাইছোঁ।
আহ এ আকৌ এটিপ খাই দিবা আৰু দুপৰ উম।
নহ'লে আকৌ তাৰ বেয়া হৈ যাব নহয় মাংস দেখিলেতো সোনকালে খাব মন যায় হয়নে ন?
যায়ে অ, কেতিয়া খাও কেতিয়া খাও লাগিয়ে থাকে। অ, আমাৰ বৌ আহিলে নাই বাৰু?
ক'ত গৈছে গম নাপাওঁ নহয়।
অ অঁ, এই ডিমৌলৈ গৈছিলে বোলো আহিলে নাই আজি অহা কথা আছিলে ৰাতি, কালি ৰাতিয়ে অহা কথা আছিলে।
অঁ।
এ দাদা শিৱসাগৰত গৈছিল যে, সি মানে তাতে সোমাই বক লৈ অহা কথা কৈছিলে জানো নাহিলে চাগে।
অঁ, মই সেইফালে যোৱাই নাই যে।
উম।
দেখা নাই মা আছে ক'ৰবাত মই এতিয়া বাহিৰত কাম কৰি থাকোঁ এতিয়া কাপোৰ মেলি থাকোঁ মায়ে ঘৰত যোৱা দেখিছোঁ।
মাও ফোনটো কালি সেই দোকান এখনত থৈ আহিলে তাৰপিছত পালেগৈ গৈ পেলাই। কম্পিউটাৰ দোকানত, মই মবাইলটো বোলো বেয়াই বোলো এনে এনেই আকৌ উলিয়াই পেলাই দোকানত থ'ব লাগে।
অ'।
এৰি থৈয় আহিছে পিছত আকৌ ফোন কৰি দিছে বোলো আৰু।
অ', দোকানীটো ভাল বুলিহে।
কথা নাই চিমখনটো য'তে ত'তে দিয়া হৈ আছে।
অ', মোবাইলটো যে চিমখনহে মেইন।
চিমখনে মেইনটো সেইটোৱে। কি ক'বা ইমান গৰম। আমি হেৰি খালো বুনিয়া ভুজিয়া। গাখীৰ চাহৰ লগত বিস্কুট তেনেকেই খালোঁ আৰু। এতিয়া এঘাৰটা বাজক ভাতটো বনাম আৰু একেবাৰে এটামান বজাত খাম আৰু।
উম।
হম, যিহে গৰম পৰিছে এবাৰে খুৱাহে।
গাখীৰ চাহ খোৱা বাদেই দিছো।
মই যে ঘৰত থকা কেইদিন বৌ যে গাখীৰ চাহে নাখালো।
গাখীৰ চাহ খালা?
ঘৰত থকা কেইদিন যে গাখীৰ চাহে নাখালো।
আমাৰ ঘৰত থাকা আহাৰ দিনা মই বনাম বুলি ভাবিলোঁ আনিবলৈ যাবলৈ দিলোঁ নগ'লে যে পিতাই দোকানত যাবলৈ তান আৰু মানে।
আকৌ মূৰ চূৰ নিবিষালেচোন অ'? এনেই মোৰ বিষায় নহয় গাখীৰ চাহ নাখালে। অ' ঘূৰি ফুৰা গ'ল মানে সময় নোপোৱা নিচিনা লাগিলে মানে মোৰ।
অ'।
ইফালেও এবাৰ সিফালও এবাৰ এনেকে আহা যোৱা কৰোতে কৰোতে গাখীৰ চাহৰ মানে ধাণ্ডায়ে নোহোৱা হৈ থাকিলে আৰু গৰমত যি তাপ নহয় মানুহক কথা এটা ক'বলৈও মোৰ মানে এলাহ লাগিছিলে।
সেই এনে বহি থাকিলে তেতিয়া কিবা এটা খাওঁ খাওঁ লাগি থাকে। যদি তুমি কামত ব্যস্ত হৈ থাকা কোনফালে সময়খিনি পাৰ হৈ যায় গমেই পোৱা নাযায়।
ধৰি ল গৈ পাইছো সেইদিনাখন আবেলি লৈ ধৰি ল'বা। আবেলিয়ে হ'ল চাৰে চাৰিটায়ে বাজিলেগৈ গৈ পোৱালে, আকৌ তোমালোকৰ তালে আহিলো। লাল চাহ খালো খাই লৈ পেলাই পিছদিনা ৰাতিপুৱালৈ যাম বুলি উম। হয়টোয়ে।
সেইকাৰণে, তেনেকৈ সময়খিনি পাৰ হৈ গ'ল যে।
অ', সময়খিনি পাৰ হৈ গ'ল যে তাৰ তাৰপিছতে সেই চিন্তা নাহিলে আৰু গাখীৰ চাহৰ। তে মূৰ চূৰ চূৰ নিবিষালে বোলো গৰমতো মূৰ চূৰ বিষাব লাগিছিলে নিবিষালে বোলো।
আমাৰ আকৌ এনে ডাঙৰ দায়ে গাখীৰ আনিয়ে থাকে। টাউনলৈ ওলাই গ'লে। সেইকেইদিনতহে আকৌ গাখীৰও নাই টাউনলৈ যোৱাও নাই। ওলাই গ'লে গাখীৰ লৈ আহে অ' এই গাঁৱত মানুহৰ ঘৰত অ', মানুহৰ ঘৰত গাখীৰ বিচাৰিলেও নেপাওঁ যে। নোলায়ে অ'। যিখিনি ওলায় চবৰে ঠিকা কিবা কিবি দি ঘৰত লাগে। সেইকাৰণে টাউনলৈ গ'লে পুৰবী গাখীৰকে কিনি আনে আৰু। এক লিটাৰ খাই কৰি।
উম।
সেই কালি তেনেকে গাখীৰ লৈ আহিম বুলি কয় মই বোলো গাখীৰ অকণো নাই লৈ আহিব লাগিব ৰ'বা এই বৰষুণত ক'ত আৰু ৰৈ থাকিবলৈ সময় নহয় আৰু পিতাইগুৰা পিছত সি য'তে ত'তে নোসোমায় আৰু, ব'লা আৰু ঘৰলৈ ব'লা আৰু। তেনেকৈ খাও তাই এলাহ লাগে দোকানে দোকানে সোমাই ফুৰিবলৈ।
উম।
লোকে আকৌ ভাল পায় দোকানত সোমাই কিবাকিবি চাই ফুবলৈ অ'। সি নহ'ব, বলা দেৰি হ'ব ঘৰলৈ যাওঁ, বলা দেৰি হ'ব ঘৰলৈ যাওঁ।
উম, অ', তুমি বিয়াদিনা তালে নগলাই নেকি ন। ডা, স', তুমি ইয়াত লাগি থাকোতেই গ'ল সোণ। পুৰনা ঘৰলে যাবলৈ নাপালে মোৰ ডাঙৰপুৰতো এখন ফটোতো নাই বোলো। উঠিবই নাপালে অ'।
উম।
এই ৰাস্তালৈ এইবাৰ সেইাৰ ৰাণু ঘৰত আহি থাকোতে হে ৰাণুবক পতকতে উঠাই পেলাই থৈ দিলো। আমিতো ৰাস্তাতে আছিলো মানুহ কেনেকুৱা ভিৰ একেবাৰে, বহিবলৈও জেগা নাই।
উম, এইফালৰ আঁতৰি গ'ল। মই হেৰি ৰুমৰ পৰা খোৱা বোৱা ওচৰত হেৰিখিনিৰ পা ৰুমৰ ভিতৰলৈকে সোমাবলৈ আহিবলৈ সময় নাপাওঁ।
কাপোৱৰে নখলা নেকি ন ৰাপুৱ যে পিন্ধিছিলে খজুৰে থাকিলে।
ৰাতিপুৱা পিন্ধা নাই দুপৰীয়া সময়ত এবাৰ সলাই পেলাই ফটো উঠিম বুলি কৈছিলোঁ।।
অ'।
এই যি মানুহ ভিৰ লাগি থাকিলে মানুহখিনি বহুৱাই থৈ বুলি ফটো উঠিবলৈ অ', ভাল নালাগে।
আকৌ ঘৰৰ মানুহখিনিকে নকয়নো কাকনো ক'বনো এতিয়া এইটো সিটো অমুকক অমুক মাত বুলি পেলাই।
উম। সেই পিছত আহি আকৌ কাপোৰ সলাই লৈ কামতহে লাগিলোঁহি আৰু।
উম।
নাই বোলো, এনেকে হেৰি কৰি থাকিলে আকৌ মানুহখিনি বেয়া লাগে নহয় মা
বেয়া লাগে, অ', খৌতুটো হয় বাৰু। আৰু ইমান মানুহ খাবলৈ বহি আছে তেতিয়া।
অ', আকৌ আলহী খিনিও আহিলে সেই সেইখিনিতে সেইখিনি সময়তেই ভিৰ আমাৰ ঘৰৰ পৰা একো মাহঁত আহিছে ইমান কথা নাই। বেলেগ এতিয়া অচিনাকি আলহীও আহিছে ন কিমান।
অঁটৰ পৰাও আহিছে ন যাবগৈ লাগে দিনটোৰ কাৰণে আহি লৈ পেলাই।
আকৌ তাত যিনি মানুহ সোমাইছে সেইখিনি মানুহ আমাৰ ঘৰলৈকও আহিছে।
অ', হয়য়া।
খিনি মানুহ আকৌ চাহ পানী কিবা কিবি দিয়া দুঠাইত দুঠাইত চম্ভালিব লগা হৈছে। একেখন অভাত। তে হোৱা হয় গোটেইখিনি তেতিয়া টেনচন নাই আৰু বোলে গোটেইখিনি মানুহ একেলগে আছো। চেক বুজি বোলে তেতিয়া ফটো একপি উঠো দিয়া বুলি
উঠো দিয়া অ', হয়তো আৰু দুখন ঘৰ হ'ল যে।
অ'।
সেই কাৰণে এবাৰ এফালে আহ এবাৰ তালে যা তেনেকুৱা এটা হৈ আছে। কাৰণেহে, নিমিলিলে গৈ পেলাই।
আকৌ তাত থকাখিনি বোলে এপাক যাওঁচোন সলাই দিওঁগৈ। সিহঁতেও নাহিলে হয় নে নহয় অ'। চবেই উঠিলে মোৰ বাহিৰে ফটো।
চবে উঠিলে অ'।
অঁ, বোলে সিহঁতে, ইহঁত কেইজনীও আছিলে, যাওঁচোন অকণ ডাঙৰবোৰক অকণ সলাই দিওঁগৈ, আমি অকণ লাগি ভাগি দিওঁ।
অ', নাই।
আৰু আহিলেও পুতুককৈ যায়গৈ যে, অঁ।
অ', সেইকাৰণে। এই সন্ধিয়া সময়ত বৰজনক ঘনীয়েকে আমাজনীয়ে গৈছিলে যে। তেতিয়া সিহঁত দুজনী অকমান লাগি দিব পালে আ, মোৰ লগতে ওলাই গৈছে আছিলে, তাৰ পিছত মই ৰাস্তাতে ৰখি থাকিলো, গৰমৰ কোবত মানুহ ধৰ, ঢেৰ দেখি পেলাই। হম।
আকৌ ডাঙৰ দাক ক'লে, ডাঙৰ দায়ে আকৌ এই ফটো উঠাটোহে লাগিছে, ইয়াত মানুহে বেয়া পাই যাব ইয়াত। লগত মাগি থকাচোন, এইটো সিটো কৰি দিয়ে অ', আকৌ বনোৱা, ৰান্ধনীকেইজনক নেমু পানী চেমু পানী অকণ বনাই দিয়াচোন।
উম।
সিহঁতে একো খবৰে লোৱা নাই। ঠাণ্ডা, বয়সস্থ মানুহে হেৰি খাই ভাল নাপায় নহয়। অঁ, তাতহে ইয়াত এইফালে ৰান্ধন কেইজনক দিব লাগে। অ', ৰান্ধনীকেইজনে গৰমত য, হেৰি হৈ থকা নাই জানো, টাপত।
পানী খাবলৈ পাইছে।
অঁ। ৰান্ধনী কেইজনক আকৌ হেৰি আনি দিছে, কি স্পাইট, মাজা সিন, এই ৰান্ধনী খিনি বয়সস্থ মানুহে সেয়া ভাল নাপায় নহয়, হয়নে? সেয়া হ'ল ডেকা, গাভৰু মানুহে অ', কিছুমানে ভাল পায়, চবেই ভাল নাপায় নহয়।
এ, ভাল নাপায় ইমান বয়সস্থ মানুহে।
তাৰপিছত মই গ'লে নেমু পানী অকণ বনাই অনাচোঁন বুলি কয়, আকৌ সেই নেমু পানী কিবা সেই তেনেকৈ কৈ থাকোঁতে গ'ল মোৰফালে, ৰাতি কাপোৰ-চাপোৰ সলাই কৰি লৈ ফেনৰ বতাহত অকণ বহিবলৈ লৈছোঁ, তেতিয়া মাতিবলৈ আহিছিলে ফটো উঠিবলৈ। সি, তেতিয়া মই আকৌ ড্ৰেছ-পোছাক পিন্ধি পেলাই, ষ্টাইল কৰি যামনে। মুখ-হাত ধুই আহি বহিছোঁহে, সেই এঘাৰটা চাৰে এঘাৰটা বজালৈকে। হ'লেওঁ নাযাওঁ যা এতিয়া, দিনটো সন্ধিয়া এবাৰ যাওঁতেই নাপ পালো, ফূৰ্তি কৰিবলৈ। আৰু এতিয়া বোলো যামনে, আকৌ এবাৰ মেকআপ কৰি, ষ্টাইল কৰি।
উম, উম।
এলাহ লাগিছেগৈ যেনে তেনে বহি লৈছোঁহে বোলো, গ'লে আকৌ কিবা এটা কাম, ওলালে কাম বাচিব।
ওলাই আহ, আকৌ গ'লে কিবা এটা, বেলেগ কাম এটা ওলাই যাব।
অঁ, ওলাই গ'লে মাতেই। আহঁকচোন, আহঁকচোন বৌ এইফালে আহঁকচোন ইহঁতে ইয়াৰ পৰা মাতিব, এইখিনি কৈ দিয়কহিচোন, বোলে আমোক টো বস্তু আনকচোন নাটনি হৈছে, এই মই ওলাই নাযাওঁ যা দৰ্জা মাৰি সোমাই আছোঁ, ফেন বতাহত। ফটোৱে নুঠাে বোলো, তেনেকে।
হ'ব দিয়া ন', উম, উম।
হেল্ল'।
অঁ।
হ'ব দিয়া বোলো।
অ, হ'ব দিয়া অঁ।
বাৰ মিন